হেল্ল'।
হেল্ল'!
শুনিছানে?
অ, শুনিছো, অ।
ক'ত আছ?
ঘৰতে। তুমি?
মই ঘৰতে, বাকী, কচোন খবৰ-খাতি!
মোৰ খবৰ-খাতি ভালেই! তোমাৰ কোৱা!
উম। মোৰ চব ঠিকে চলি আছে। বাকী, মা-ভণ্টিহঁত ক'ত, ঘৰতে নে?
মা-ভন্টি হঁত বৰ্তমান ঘৰতে আছে বাৰু! তোমালোকৰ?
আমাৰ অ', অ', এই মাহঁত ঘৰতে আছে। চব, উম। এই এতিয়াতো বন্ধয়েই, বিন্দাচ চব ঘৰত।
ঠিকে আছে, ঠিকে আছে।
আচ্ছা! বাকী, দেতাক এ
বন্ধত খবৰ-খাতি এতিয়া কি, কি কৰিলা?
এ, বন্ধত পুৰা চলি আছে কাম! এ, মেইনলি এনজয়মে এনজয়মেন্ট আৰু তোৰ ধৰ, তাৰ পৰা আহিলোঁ নহয়, এই বন্ধ কিদিনেই অহা হয়। এতিয়া ইয়াত আহি পুৰা, সেইবিলাকে আৰু উৎপাত-চুৎপাত চলি আছে। বাকী
ঠিকেই আছে।
মানে কিবা উম, সেইদিনা, সেইদিনাখনতো হেৰি এটা হ'ল, এ কি কয়, উম, ক'ভাৰ ভিডিঅ' এটা বনোৱা হ'ল। এইবিলাকে আৰু এ যে তহঁত দেতা অৰুণাচল গৈছিল নহয়, কি হ'ল, আহিলে নে নাই?
দেতা অৰুণাচলৰ পৰা আহিলে, হয়! উম, সবাহ আছিলে। আহিলে, অ, অৰুণাচলতো সবাহ পাতে। বাকী অ', অৰুণাচলৰ ইটানগৰত পাতিছিলে সবাহ।
মই কিবা ৱৰ্কশ্বপ দিবলৈ গৈছো বুলিহে!
ৱৰ্কশ্বপ নহয়, হেৰি, এ, সবাহে পাতিছিলে।
কি হয় কি? মানে ত তাত কি দফলা মানুহে পাতিম নে সভা!
দফলা মানুহ, অসমীয়া মানুহ আছে ন তাত, অসমীয়া! সেইখিনিয়ে মানে চাপোৰ্ট দি পাতিছে। অ', আছে, আছে! অসমীয়া খিনিয় আছে অসমীয়াখিনিয়ি মানে হে পাতিছে বাকী ন দফলা চ
অ, অ, অ, অ, অ। বাকী, তই হেৰি- চেৰি বজা-মেলা কৰি আছ নে নাই!
বজা-মেলা চলি আছে, চলি আছে! কালি এটা প্ৰগ্ৰেম কৰিলো ৰাতি। কালি, কালি আমাৰ তৰাজুলীত আছিলে এটা প্ৰগ্ৰেম কালি।
অ'।
অ', আমাৰ লখিমপুৰ জিলাৰ, যিমান মানে সৰু চামৰ যিমানখিনি আমাৰ মানে এনেকুৱা বাঁহি বজোৱা আৰু লগৰ যিখিনি গোৱা আছিলে গোটেইখিনি কালি লগ খাইছিলো!
ভাল লাগিছিলে। কালি আমাৰ
থকা যিখিনি এ, ধৰা, এতিয়া বিকাশ দা, আহ তাৰ ওচৰত আৰু দিগন্ত দা।
অ'।
সেই তেনেকুৱা যিখিনি মেইন, মেইন আছে সেই গোটেইখিনিয়ে আহিছে আৰু।
হা, হা, হা তাৰ পিছত হেৰি উম, বাকি এতিয়া নাহিম। বাঁহীয়ে বজাই, বজাই আছে নে, নে বাকী বিলাক কি বাঁহী বজাৰ পৰা বাকীবিলাক লাহে, লাহে।
বাঁহী খিনি কৰি আছোঁ, লগতে বাকী বাঁহী খিনিৰ লগতে বিহু সময়ত সেয়া ঢোল বজালো গালো ধৰা। এতিয়া নাম সবাহৰ সময়ত নামৰ লগত নেগেৰা বজালো। তেনেকেই চলাই আছোঁ আৰু। বাকী তোমাৰ কেনেকুৱা বজোৱা মেলা চলি আছে নে।
মোৰ সেইবিলাক চলি আছে মই হাজৰি পালেহে কৰা হয় আৰু। দিনৰ দিনতটো এনেই ধৰ ইউনিভাৰ্চিটিত থাকোতে তোৰ লেবতে সোমাই থাক থাকিব লগা হয়।
উম, হয়, হয়।
সেইবিলাক ক্লা ক্লাছৰ পিছত লেব তাৰ পিছত সেইবিলাক কৰি মেলি হোষ্টেল হোষ্টেল আহ হোষ্টেলত জুনিয়ৰ, জুনিয়ৰ জুনিয়ৰ টিক খাৰি থাক। সেইকাৰণে চলি থাকে আৰু বাকী তই এই এতিয়া পিছত কি ভাবিছ আহ তই ত ইয়াত আহি গলি খাই খালত
হয় গাছ খেলো তোমাৰ
অ', কি এ হেৰি ন এ এইটো কি তোৰ কি, কি চাবজেক্ট আছিলে ইয়াত।
মোৰ লজিক আছিলে লজিক ফিলচফি তাৰপিছত ছ'চিয়'লজি আছে। আৰু পলিটিকেল আছে বিহু ইংলিছ আছামিছ সেয়াই।
অ', এই ইকনমিক্স আছে নেকি?
ইকনমিক্স নাই ইকনমিক্স নাই।
অ', ফাৰ্ষ্ট ইয়াৰটো এইেটা আছিলে ফাৰ্ষ্ট ইয়েৰ থকা চাবজেক্ট আছিলে ইয়াতে।
অ', একে আছে একে, একে একেই আছে মানাই হলোঁ।
উ মানে এতিয়া কি এ এনেও ধৰ এইবছৰ হায়াৰ ছেকেণ্ডেৰী দিয়া হ'ব তাৰ পিছতই কি ভাবিছ? পাৰ্মিংছ আৰ্টছ ল'ম মানে কিবা পাৰ্মিং আৰ্টছ লাইনত চলাই যাবি নে।
সেইটো লাইনতে যাম বুলি ভাবি আছোঁ বৰ্তমান এতিয়া সেইটো কাৰণে হায় ছেকেণ্ডৰী ৰিজাল্টটো অলপ ভাল কৰিবলৈ চাই আছোঁ। এই পাৰফিউমিং আৰ্ডটো পঢ়িবলৈও এখন ভাল ইউনিভাৰ্চিটি লাগিব হয় নে।
উম।
তেতিয়াতো তোমাৰটো আকৌ পাবলে হায়াৰ ছেকেণ্ডৰীটো ভাল কৰিব লাগিব ন। পাৰ্চেণ্টেজটো উঠাব লাগিব সেই মতে।
ৰিজাল্টো ভাল লাগিব আৰু বিহুতো লৈছ নে বিহুতো যিমান পাৰে সিমান উঠাই দিবি মানে। এনেও ইয়াৰ পৰা প্ৰেক্টিকেলত ফুল মাৰ্ক দিবই। বাকী থিয়ৰিটো কেনেকে কি কয়।
নও পে প্ৰেক্টিকেলৰ নাম্বাৰটো বাৰু ঠিকে আছে, এই এইবাৰ ফাৰ্ষ্ট ইয়েৰ।
অ'।
ফাৰ্ষ্ট ইয়াৰ পঢ়া ছেকেণ্ড ইয়াৰ পঢ়োতে মোৰ পাৰ্চেন্টেজ তোমাৰ চেভেনতি এইঠ হৈছিলে।
অ'। সেইটো সেইটো কত দিছিলে তই সেইটো এক্সজাম কত দিছিলে তই তাত, তাৰাপা তাতে দিছিলি ইয়াত দিছিলি।
ষ্টাৰ্ণত দিছিলো তোমাৰ হেৰি চেভেনটি এইট আছিলে নাইটি এইট পাইছিলো।
অ বিহুত নাইনটি এইট পাইছিলো অসমীয়াত অসমীয়াতহে কমিলে মোৰ ইংলিছত,
অ তাত তাতো বিহু আছে নেকি।
আছে আৰু চব আছে ত সত্ৰীয়াও আছে।
মই অকল মই অকল এই ইয়াত দেউতাৰ লগৰ আছে বুলি আহিছিলো।
সেয়ে চবতে আছে বিহু সত্ৰীয়া, তাৰপিছত গোটেইকেইটা চাবজেক্ট তেনে আছে নহয় চাবজেক্ট ৱাইজ, সত্ৰীয়া আছে তাৰপিছত, দি এতিয়া আকৌ বেলেগ জনগোষ্ঠী কিবা এটা সোমাব বুলিও কোৱা শুনিছো।
আ হা হা হা হা,
উম চাবজেক্ট,
উম উম সেইটোৱে ৰিজাল্টটো ভাল কৰিব লাগে।
ৰিজাল্টটো ঠিক কৰিলে আৰু হাই ছেকেণ্ডেৰী ৰিজাল্টটোৰ লগতে মেইন।
এতিয়া ঘৰতে ফ্ৰী আছে নে নাই কিবা কিবি কামত লাগি আছে নেকি পথাৰ চথাৰ হৈছেগে নাই কাম।
পথাৰ চতা পথাৰ হৈছেগে আৰু এসপ্তাহ মান লাগিব আৰু
উম
বাকী ঘৰত মানে ভণ্টিক মডেল এটা বনাই দিব লাগে।
অ
অকমান লাগি দিব লাগে তাই লগতে অকমান লাগিলো।
অ অ এই মডেলৰ থিম টো কি হব সেইটো মই ভালকে উ চাহ লওঁ আজি ৰাতিৰ ভিতৰত। মানে কিহতো টান মানে সৰুকে, সৰুকে হলেও অলপ ক্ৰিয়েটিভ মানে এনেকুৱা কনষ্ট্ৰাক্টিভ হব লাগে নয় এনেই চবেই, চবেই জিতি বনাই মানে।
অ মই এইটো মানে মই ভাবিছোঁ, কি আমাৰ মানে ছোৱালী অকমান চায়েন্সৰ প্ৰতি সেই এটা আছে ন তাই যেতিয়া ইমান বনাবলৈ পুৰা হেৰি হৈ আছে ন।
যদি এতিয় পৰা যদি তাইক ছাইন্সতটো হিৰৰিত দিওঁ ন পিছলে তাই তোমালোকৰ নিচিনাকে যাব পাৰিব য'ত তত।
অ সেইটো সেইৰি আৰু তাই মানে এ তেতিয়া স্মাৰ্টনেচ আহিব ন তাৰ কেতিয়া পৰা সেইখিনি ক কৰাই থাকিব লাগে আৰু লাহে লাহে এইবিলাক প্ৰগ্ৰেম বিলাক ওলাই থাকে ত দেউতাৰ লগত। ভালকৈ কণ্টেক্ট ৰাখি আৰু তইতোনে দেউতাকৰ পঢ়া ধুনীয়াকৈ তাৰ লগত কথাখিনি সেইখিনি প্ৰগ্ৰেম ম্ৰগ্ৰেম পায় নোটিফিকিশন কিবা কিবি পাই থাকিবি সেইখিনি, যিমান পাৰ ছোৱালীকো পাৰ্টিচিপেট কৰা চাব লাগে অ আইডিয়া চাইডিয়া কথা নাই আইডিয়া, মই দিম তই মোক ফোন কৰিবি মই দুদিন বা এদিন ভালকে চিন্তা কৰি পেলাই আহ দি দিম। হয় ভা এনেকুৱা এটা ভাল আইডিয়া দিব লাগে যি ইৰত কাম কৰি মানে এ ইমান ডাঙৰ আইডিয়া নহয় ধৰ সৰু আইডিয়াই যিটো টো বৰ্তমান সময়ত বহুত প্ৰয়োজনীয় হৈ আছে আৰু যিটো। ইউজফুল হ'ব বহুত তেনেকুৱা এটা তেনেকুৱা এটা আইডিয়া। সেইটোৱে এতিয়া তই এই জে এ তোমাৰ এ এই দাদাহঁত উম তোৰ এই ছোৱালীজনি যে। তাই, তোৰ এটা প্ৰগ্ৰেম হৈছিল। সেইটো প্ৰতিভায় হয় এ বহুত ডাঙৰ মানে এটা চাইন্স। তাত সেই এটা চিম্পুল প্ৰজেট মানে সেইটো আছিলো হেৰি ওপৰত। অ এইটো যে এলিফেণ্ট মানে কি এ ঔটেঙা ঔটেঙা। এলিচেণ্টাপল বুলি কয় সেই মানে। অ সেই এক্সপেৰিমেণ্ট বেষ্ট এটা প্ৰজেক্ট আছিলে মানে সেইটো। মই গোটেই গায়ক লৈছিলোঁ তাই তাই তাত মই কৈছোঁ নহয়। ইমান ডাঙৰ তোৰ বেলেগ বেলেগ ষ্টেটৰ পৰা। একদম ডাঙৰ ডাঙৰ মাল ইউনিভাৰ্চিটিত পঢ়ি থকা এনেকুৱা। এ পোৱালী বিলাক আহিছিলে মানে তাৰ ভিতৰত ছেকেণ্ড পাইছে। ত সেইটো ইমান ডাঙৰ আইডিয়া নহয় তটো এটা সৰু আইডিয়াৰ ওপৰত তাই কাম কৰিছে। আৰু তেতিয়া উম যা। জাষ্ট বিলাকেও গম পাইছে যে এ এই ছোৱালীজনী মানে। প্ৰাই যিমানটো কেপাচিটি সেই কেপাচিটিৰ ভিতৰত এটা প্ৰজেক্ট লৈছে। আৰু এতিয়া তেতিয়া এইটোৱে। এইটো বিশ্বাস নে সিহঁতৰ যে তাই বেলেগ মানে কিবা। বহুত ডাঙৰ এনেকুৱা প্ৰজেক্ট কৰা নাই যিটো তাই অ মানে নলেজ নাই।
অ যে। টো অ উ অ এই বয়সটো চাই দিব লাগে আও। বয়সটো চাই যিটো তাই পাৰে।
অ সেইটোৱে। সেইটো সেই মই তেনেকুৱা ভাল প্ৰজেক্ট। ভাল প্ৰজেক্ট এটা মই চাই দিম ৰ' তাইৰ কাৰণে।
অ তেনেকুৱা ভাল প্ৰজেক্টটা চাই দিলে, অ সেই।
অ তাই পিছত চাইঞ্চত। চাইঞ্চৰ কাৰণে, হেৰি হেৰি পাব চাইন্সৰ চাইঞ্চত যদি এতিয়াৰপৰা মন আছে পিছত চাইঞ্চ।
অ, পিছলে তাই দি হ'ব, অ তাই হেৰি হ'ব। মাইনছেটটো তেনেকে ঠিক হৈ যাব। তাই এতিয়াপা যদি তেনেকৈ কৰে আৰু পিছত চাইঞ্চ পঢ়িবলৈ তাই একদম পুৰা হেৰি হৈ যাব, পাৰফেক্ হৈ যাব। এতিয়া তোমাৰ এতিয়া উম উ সেইটো দুটাই চাইঞ্চিয়ে পঢ়ক। হয় নেকি? উম, বাকী আৰু এটা কথা তুমি শুনিছা নে নাই? হেল্ল'!
হা!
আৰু এটা কথা শুনিছা নে নাই?
অ, ক!
এই এইবাৰ উৎসৱৰ কথাটো শুনিছা নে নাই?
কি হ'ল?
এইবাৰ উৎসৱ ম বিলাক ভগা কিবা খেলি মেলি হ'ল ন, গম পোৱানে নাই?
এ ৰ' দেই, এইটো কথা মই তোক নেক্সট কলটোটোত পানিম।
অ নেক্স কলটো অ সেইটো কথা পাতিম অ। এইটো আৰু দহ মিনিটকে পাতিব পাৰিছে।
এই টো ম ও গ আ দশন সেইটো সেইটো মানে মইও কিবা এটা শুনি আছোঁ। অ, দেউতাহঁতেও ফোনত এনেকে লাগি থকা শুনো। মানে এ মই সেইটো তোক, তোৰ লগত ভালকে পাতিম নেক্স কলটোত। অ সেইটোৱে টোৱে। বাকী তোৰ এ এতিয়াই এতিয়াই কৰিম। লগতেই, অ', তোৰ তই আজৰি আছোতো, নে তই কিবা কৰি আছিলি নেকি?
নাই, নাই, আজৰি আছোঁ এতিয়া, আজৰি আছোঁ।
অ', খোৱা-বোৱা কৰিলি নাই, ভাত-চাত খোৱা হ'ল নাই?
ভাত খোৱা নাই, বনাব যোৱাই নাই, ভণ্টিয়ে পঢ়ি আছে, তাৰপিছত মইয়ো এয়া পঢ়ি সামৰি।
হা হা হা।
আজৰি হৈছোঁ।
অ, এক দুই মিনিট, ঠিকে আছে পাঁচ মিনিট আছে যদি ক'। কিন্তু মই এতিয়ালৈকে আমাৰ ইউনিভাৰ্চিটিৰটো আ, গ্ৰেজুৱেশন আছে নাই গম পোৱা নাই দেই, মাষ্টাৰ্চটো আছে। ই কৰি আছে আক', যতিন হঁ‌তে কৰি আছা ন? তোৰ এ গ্ৰেজুৱেশনটো যদি ইউনিভাৰ্চিটিত নাই, তেতিয়াহ'লে তই বেলেগ এ এ কিবা বেলেগ ছাবজেক্টত হ'লেও মেজৰটো লৈ ডিগ্ৰীটো কমপ্লিট কৰি, তাৰপিছত পাৰ্ফমিং আৰ্টছ পঢ়ি দিবি।
অ, তেনেকে তেনেকে কৰিব পৰা হ'ব কিবা এটা আও।
অ', সেইটোৱে, সেইটো সেইটো কৰিব লাগিব আ তই এ-এব বিটো সেইটো নাভাবিবি যে এইবিলাকৰ ডিমাণ্ড নাই, বহুত ডিমাণ্ড আছে এতিয়াওঁ। কাৰণ তই ইয়াত এইটোত পঢ়ি গৈ যদি পি এইচ ডি কৰি দিয়, এইবিলাক কলেজবিলাক যে খুলিছে, এতিয়া মাধৱদেৱ ইউনি--ইউনিভাৰ্চিটিটোত তোএ হেৰি আহি যাব, পাৰ্ফমিং আৰ্টছ আহি যাব, তাত এপ্লাই কৰি দে।
আহিলে টেনচনেই নাই আৰু।
অ', তই আৰু তই এনেকুৱা অ', তই এনেকুৱা নহয় নহয় আৰু চুৰিয়া পিন্ধি-চিন্ধি ঘুৰি ফুৰিব লাগে।
অ', সেইটোৱে।
মানে এইবিলাক ভকতবিলাকৰ নিচিনাকে, সেইটো নহয় নহয় তই তাত বিন্দাছ এনকে হে-হেৰি কৰিব পাৰিবি।
উম, বিন্দাসকে তই হেৰি কৰিব পৰা হ'ব। অ'। ভাত আজি, মাংস হ'ব। মাংস ভাত।
আচ্ছা, দেত-দেতা ঘৰতে আছে?
দেতা, আজি ঘৰতে অ'।
এ তহঁ‌তে কাম এটা কৰিবিছোন আহিবি আকৌ, উম তইটো আহিয়ে আছ, এ দেউতাই মানে অ', গোটেই কেইটা এদিন আহিব চাবিচোন। উম দেউতা, তই